হেল্ল'।
হেল্ল'
হয় কওকচোন কোনে ক'লে?
হয় মই শুনিছিলো আপুনি আপোনাৰ কাঠৰ ব্যৱসায় আছে আপুনি কাঠেদি বহুতো বস্তু সামগ্ৰী বনাই ঘৰ সজা সজোৱা।
হয় হয় বনা বাৰু।
হয় আপুনি নি কাঠৰ ব্যৱসায়টো মানে বস্তু বনোৱা ব্যৱসায়টো আপুনি কেতিয়া পৰা আৰম্ভ কৰিছে?
অ মোৰ আপোনাৰ এইটো এক ডেৰ বছৰৰ আপোনাৰ ওপৰ হৈ গ'ল বাৰু।
হয় হয়, আপোনাৰ কিমান মান উপাৰ্জন হয় এই ব্যৱসায়টোৰ পৰা?
হয় হয় এইটোৰ পৰা আপুনি আৰ মোৰ কমেও মাহত আপোনাৰ এক লাখ এটা উপাৰ্জন হৈ আছে বাৰু।
অ কেনেকুৱা ধৰণৰ বস্তু পোৱা যায় বাৰু আপোনাৰ তাত?
হয় হয় হয় মই আপোনাক ভালকে কৈ আছো বাৰু, আপোনাৰ ইয়াতে আপুনি বহুতো ধৰণৰ সামগ্ৰী পাব আপোনাৰ ঘৰত সজোৱা আৰ আৰু ধৰক মানে বিভিন্ন আৰু কিছুমান কামত অহা বস্তুও পাব। আপোনাৰ কাঠেৰে কাঠৰে আপোনাৰ যিটো চকী বনাই
হয়।
হয় আপুনি সেইবোৰ পাব আৰু আপোনাৰ, হয়। হয় আমিতো মানে আপোনাৰ এতিয়া কঠটোৰ কথা মানে আমি এনেকে কাৰোকে জনাব নোৱাৰো। আমাৰ এইটো মানে আপোনাৰ জনোৱাটো মানে আমাৰ একদম হেৰি হৈ আছে নিষেধ হৈ আছে আপুনি একদম বেয়া নেপাব। আপু আপুনি আহি পেলাই চালে আপুনি নিজে গম পাব।
এ সাধাৰণতে বাৰু গমাৰি কাঠিদি বনাই চাগে?
হয় হয় বনাই বাৰু, মই আপোনাক এইটো মানে জনাবলৈ একদম নোৱাৰিম।
অ ঠিক আছে বাৰু হেৰি অ আৰু কি কি বস্তু পাই মানে আ কাঠৰ আৰু ঘৰত সজোৱা সামগ্ৰী কি পায়?
হয় হয় আমাৰ ইয়াত আপুনি ঘৰত সজোৱা সামগ্ৰী হিচাপে প্ৰথম ধৰি লওক আপোনাৰ আজিকালি এই গড়টো বহুতে বিচাৰে গড়, হাতী আৰু ধৰি লওক আপোনাৰ জাপি জাপি ঢোল পেপা তাল খোল এনেকে ধৰ হয় হয় কওক
আৰু আপোনাৰ বাহ বাহৰেও কিবা
হয় হয় আমি ইয়াতে বাহিৰ বাঁহেৰে আপোনাৰ যিবোৰ পাকঘৰৰ সামগ্ৰী সেইবোৰ তৈয়াৰ কৰো যেনে ধৰক আপোনাৰ উম দলা চালনী
হয় আপোনাৰ
আৰু ধৰক কলহ হয় হয়
হয় হয় আপোনাৰ এই সামগ্ৰীবিলাকৰ ধৰক গঁড় গঁড়সমূহ আপুনি বনাই যেনেকে কৈছে কিমানমান দাম বাৰু সেইবিলাক
হয় আপোনাৰ এইটো আপোনাৰ আহ ধৰক উম এটা গড়ত আপোনাৰ যদি আপুনি অকল এটা গড় লবলৈ বিচাৰে আপোনাৰ এটা গড়ত আমি আপোনাৰ তিনিশকে লৈ আছো
হয় আপোনাৰ ডাঙৰ গড় বিলাকত কিমানকে লয় আপুনি
হয় হয় আপোনাৰ ডাঙৰ গড়টো আপোনাৰ সেইটো আমি উম দুই মানে অ মানে আপোনাৰ কি জানে এইটো বস্তু আপোনাৰ চাইজৰ ওপৰত কথা হয় বাৰু এনে আপোনাৰ যিটো ডাঙৰ গড় সেইটো আপোনাৰ তিনি চাৰি হাজাৰত লৈ আছো সেই টো ধৰক ডাঙৰ মানে আপোনাৰ এটা ধৰ মধ্যমীয়াটো আৰু
হয়। তাকে আমি বস্তুটো ল'ব পাৰিম বাৰু।
হয়, হয় আপোনাক আপোনাক এনে কি কি লাগিব এবাৰ জনাই দিলে ভাল হ'ল হৈ।
মোক আপোনাৰ সৰু গড় মানে আৰু লাগিছিলে। বিছটামান আৰু আপোনাৰ ডাঙৰ গড় সাত তামান লাগিছিলে।
হয়, হয় আৰু বাকী আপুনি ইয়াক আৰু এটা কথা মই জনাওঁ আমাৰ ইয়াতে আপোনাৰ যিবোৰ বহুৰ নাচনীক লগা সামগ্ৰী যেনে ধৰি লওক আপোনাৰ গগনা আৰু অসমীয়া যিবোৰ গহনা আমি সেইবোৰ কাঠেৰে তৈয়াৰ কৰো আমাৰ দোকানতে। সেইবোৰো আপুনি পাই যাব যদি বি হয়। মোৰ দোকানখন আপোনাৰ তিনিআলিৰ সন্মুখতে।
হয়।
হয়, আপুনি যদি বিচাৰে তেনেলে অসমীয়া যিবোৰ গহনা এইবোৰ আমি কাঠেৰে তৈয়াৰ কৰিছো বিহু আপোনাৰ এই নাচনীয়ে পিন্ধা ধৰক। সেইবোৰো আপুনি নিব পাৰিব আৰু গগনা গগনাৰ লগতে আপোনাৰ ঢুলিয়াই যিটো আপোনাৰ বজাই টকাটো
হয়।
হয় সেইবোৰো
হয় বাৰু অসমীয়া গহনাসমূহত
হয় আমি এটা অসমীয়া গহনাৰ চেট আমি হয় হয় মই আপোনাৰ অসমীয়া গহনা এটাৰ চেট আপোনাৰ পাঁচশ ছশকে বেছি আছো বাৰু বৰ্তমান। আপুনি যদি বেছি ল'বলৈ বিচাৰে তেনেহ'লে এ তাতে আপোনাৰ দিছকাউন্ট দিয়া হয়।
হয় কিমানকৈ ডিছকাউণ্ট দিয়ে আপুনি?
হয় আপোনাৰ তাৰে আপোনাৰ ত্ৰিশ শতাংশ আপোনাৰ দিছকাউন্ট দিয়া হয়। আপুনি এনেই অসমীয়া গহনা লম বুলি ভাবিছে নেকি? হয়, হয় কওক।
হয়, হয় মই বাৰু ল'ম বুলি ভাবিছো। সেই বাবে আপোনাক ফোন কৰা হৈছে আৰু অসমীয়া গহনা আৰু কাঠৰ সামগ্ৰীসমূহৰ বাবে। আপোনাৰ গোটেইখিনি ধৰকচোন মিলাই কিমান হ'ব আপোনাক মই কৈছো এইটো ন গড়ৰ কথা কিমান হ'ব বাৰু?
হয় হয় আপোনাক অলপ অকল গড় লাগিব নে বেলেগ আৰু আপোনাৰ সজোৱা আৰু কিবা কিবি সামগ্ৰী লাগিব?
কি কি আছে?
হয় আপুনি ইয়াতে গড়ৰ লগতে হয়, হয় আপুনি গড়ৰ লগতে আজিকালি আমি কাঠেৰে কিছু ফুল নিৰ্মাণ কৰিছো। আপোনাৰ ধৰক সজাব পৰা কিছু ভুল আৰু লগতে আমি ফল মূল আৰু ফল মূলো বনাব এতিয়া মানে ফল মূলো বনাব লৈছো আমি লাহে লাহে কাঠৰেদি। সেইবোৰো পাব আপোনাক মই এ দুখনমান ফটো পঠাই দিম আপুনি সেইবোৰ চাই ল পাই আমাক জনাব পাৰিব।
আপুনিক পঠিয়াব। আপোনাক মই চাই
হয় হয় হয় হয় নিশ্চয় প পঠাম এনে আপুনি সুধিছিলে যে এইখিনি কিমান মান পৰিব হয়।
কিমানমান পৰিব বাৰু কওকচোন?
হয় কওক হয় আপোনাৰ গোটেখিনি মিলাই আপোনাৰ গোট হয় হয় আপোনাৰ গোটেইখিনি মিলাই ত্ৰিশ হাজাৰ যাবগে।
হয় আৰু গহনাসমূহত কিমান?
হয় মানে গহনা খিনি মিলাই মই কৈছো আপোনাৰ ত্ৰিশ হাজাৰ যাবগে আৰু তাৰে আপোনাৰ মানে অলপ বেছি হয় আমি আপোনাক কৈছে গোটেইখিনি আমি ত্ৰিশ শতাংশ আপোনাক ৰেহাই দিছো।
হয় হয়। আৰু বাকী আপোনাৰ এই ব্যৱসায়টোৰ বাহি বাহিৰেও বেলেগ কিবা আছে নেকি?
হয় হয় মোৰ এইটো ব্যৱসায় বাহিৰে মই আপোনাৰ ঘৰতে উম যিবোৰ আপোনাৰ আজিকালি কেক বনাই যে।
হয়।
হয় মই ঘৰতে কেক বনাও মই বিশেষ মানে মই নবনাও বাৰু মোৰ এনেকে কৰ্মচাৰী আছে আপোনাৰ পাঁচ ছয় জন আমাৰ আপোনাৰ সদায় কে অৰ্ডাৰ থাকে আমি এনেে কেক বও আপোনাৰ তিনিআলি যিখন মোৰ এই কাঠৰ সামগ্ৰীৰ দোকানৰ আপোনালোকে চাইডতে আমাৰ কেকৰ দোকানখন পাব।
কেকসমূহ আপোনালোকে কিমান দামত বিক্ৰী কৰে?
হয় কেকসমূহ আপোনাৰ চাইজ লৈ থাকে আপোনাৰ আৰম্ভনি অপোনাৰ দুশ পঞ্চাচৰ পৰা।
আধা কেজি কেকটোত কিমান লয় আপুনি?
অ আধা কেজি কেকটো মই আপোনাৰ চাৰিশ টকা লৈ আছো।
ত একদম
হয় হয় কি কলে?
হয় অপোনাৰ যোনটো একদম মানে সৰু কেক থাকে, অ সেইবিলাকক কিমান থাকে।
হয় আমি সেইবিলাক দুশ পঞ্চাছকে লৈ আছোঁ। আপোনাক যদি লাগে আপুনি হয় হয় আপোনাক যদি লাগে তেনেহলে আপুনি জনাব আৰু আপোনালোকৰ তাতে আৰু বহুত দূৰ ধৰক তেনেকে লোক আছে তেওঁলোককো জনাব। আমাৰ ইয়াত আপুনি সকলো ধৰণৰে বস্তু পাব আৰু আপোনাৰ কেকো সকলো ধৰণৰে পাব যেনেকুৱা বিচাৰে তেনেকুৱাই পাব আৰু আমি বহুত কম দামতে এইবোৰ বেচি আছো।
হয় হয় মই নিশ্চয় জনাম বাৰু সকলোকে মই নিজেও আগতে চাই ল'ম ব্যৱহাৰ কৰি বস্তুবিলাক অ। তাৰপিছত মই ভাল পালে সকলোকে জনাম।
হয় হয় নিশ্চয় আপুনি জনাব।
আপোনাক অ আপোনাৰ কেকৰ দোকান খনো তিনিআলিতে আছে ন।
হয় হয় হয় মোৰ একে কাঠৰ দোকানৰ দোকানখনৰ সন্মুখতে কেকৰ দোকানখনো আছে।
হয় হয় আপোনালোকৰ তাত সকলো ধৰণে সুবিধা আছে নে যে আপুনি ঘৰতো দিয়ে হি বা অ
বফ
হয় হয় হয় হয় হয় হয় আপোনাৰ সকলো ধৰণৰে সুবিধা আছে, আজিকালি টো অনলাইনৰ যুগ আপুনি জানেই আমাক অপোনাৰ অন নহয় নহয়, তাত আপুনি ৱেবচাইট আছে, তাতেই আপুনি গৈ পেলাই অৰ্দাৰ কৰিলে আপুনি গোটেইখিনি বস্তু পাই যাব
হয় তেনেকে আপুনি, হয় হয়, আমাৰ আপোনাৰ ঘৰত আহিও দিয়া হয়।
আৰু আপোনাৰ কাঠৰ ব্যয়ৱসায় বস্তু বিলাকো তেনেকুৱাই হয় ন?
হয়। হয়। নহয় নহয় আমাৰ আপোনাৰ কাঠৰ ব্যয়ৱসায় বস্তু বিলাক আপোনালোকে নিজে আহি চাই যাব লাগিব। কাৰন আপোনালোকৰ নিজৰ ওপৰত কথা সেইটো কোনটো ভাল লাগে কোনটো বেয়া হয়। আৰু আপোনালোকে নিজে লৈ যাব লাগে, কাৰণ আমি এইটোৰ ওপৰত একো নিজৰ ওপৰত ধৰ আমাৰ একো ৰিক্স নাথাকে। হয়, হয় আৰু কাৰন ধৰক বহুত দূৰৰ দূৰৰ পৰা অৰ্ডাৰ আহে, আৰু এইবোৰ তালে নিলে কাঠৰ বস্তু কিবা বেয়া হ ৱাৰো সম্ভাৱনা থাকে ন, আপোনালোকে সেইটো কাৰণে নিজ জেই আহি পেলাই ইয়াৰ পৰা লৈ যাবহি লাগে, আমাৰ এইটো ঘৰত দিয়া মানে কোনো নিয়ম নাই।
হয়। কাঠৰ ব্যৱসায়টোত মোৰ আপোনাৰ চল্লিশজনৰ ওপৰ কৰ্মচাৰী আছে।
হয়। আপোনাৰ আপুনি তেখেতসকলক কিমান মানকে মাহিলী দিয়ে মাহেতিী ইমান সন্ন্দি বাৰু
উ হয় মই তেওঁলোকক আপোনাৰ মাহিলী পঞ্চা পোন্ধৰ হাজাৰ মানকে দি আছো।
াল আপোনাৰ লগত কাম কৰিব বিচাৰে এতিয়া কৰিব পাৰিব চাগে নিশ্চয়।
হয়, হয় পাৰিব নিশ্চয় পাৰিব বাৰু, আপুনি এনেকৈ জড়িত হ'ম বুলি ভাবিছে নেকি?
হয় মই নহয় মানে মোৰ ওচৰতে মানুহ তেখেতসকলৰ মানে এতিয়া মই জনাব পাৰিম।
হয়, হয় আপোনাৰ মাতটো ঠিক ভালকে অহা নাই।
হয় মই কৈছো যে আমাৰ ওচৰতে আছে মানে ঘৰৰে
হয়, হয়।
আপোনাক যদি কৰ্মচাৰী লাগে তে জনাব পাৰিম। ক'ব পাৰি মানে তেখেতক
হয় হয় আপুনি যদি বিচাৰে তেনেহলে আমাক এনেকে জনাব। অ' মোকো বাৰু এনেকে কৰ্মচাৰীৰ প্ৰয়োজন হৈ আছে, মোৰ অলপ কৰ্মচাৰী মানে আমাৰ ইয়াৰ পৰা মানে বেলেগ ফালে পঠোৱা হব কাৰণ মই অকল এইটো ব্যৱসায় মানে ইয়াতে নহ হয়।
হেল্ল'
হয় শুনিছেনে আপুনি?
হয় আপোনাৰ মাতটো অহা নাছিলে। আপুনি কি কৈছিলে?
হয় হয় এতিয়া শুনিছানে?
হয় শুনিছো কওকচোন।
হয় হয় আপুনি তেনেকেই আৰু, আপোনাক যিখিনি বস্তু লাগে আপুনি কাইলৈ আহি পেলাই গোটেই বস্তু খিনি লৈ গ'লে ভাল হ'ল হয়।
হয় হয়, ঠিক আছে। দিয়ক মই আপোনাক কাইলৈ মই জনাম, এতিয়া মই অলপমান ব্যস্ত আছোঁ মই কাইলৈ ফোন কৰিম আপোনাক। অ' ঠিক আছে দিয়ক।
হয় হয় হয় হয়।